অ
কি কৰিছ।
এ এনেই কি কৰিবি আৰু ইমান গৰম গাটো ধুই পেলাই শুবলৈ লৈছো।
কথা এটাৰ কাৰণে ফোন কৰিলোঁ।
অ কি কথা আছিলে বা
এই পাম অইলৰ খেতি অলপ কৰোঁ বুলি ভাবিছিলোঁ কেনেকে কৰা হয় ক'ব পাৰিবি।
অ পাম অইলৰ পুলি আনিলি নি।
অ আনিমগে অনাগে নাই।
অ অ এ পাম অইলৰ মানে কি আৱ প্ৰথমতে মাটি মাটিটো ভালকে চাফ চাফ কৰি পেলাই হাবি চাবি জংঘল চংঘল কাটি পেলাই। জংঘলটো কাটি ধুনীয়াকে গাত খান্দিব লাগিব উম, মেজাৰমেণ্ট কৰি পেলাই।
কিমান মান কে গাত খান্দিব লাগিব।
তো বাৰ ফুটৰ আঁতই আঁতই ৰুব লাগে। এইটো দুই ফুট দুই ফুট দহ দুই ফুট বহল।
অ
চাওন আহি আছে সৰু কৰি দে, হেল্ল'
অঁ
দুই ফুট দুই ফুট দহ দুই ফুট বহলকে গাঁত খানিব লাগিব তাৰপিছত তাত সাৰ দিব লাগিব সাৰ দিয়াৰ পিছত তাকো মানে। কিবা পোক চোক নালাগিবলৈ পোক মৰা দৰব মাৰিব লাগিব। একেলগতে পুলিটো ৰোৱাৰ আগতে দৰ দৰৱ দি পেলাই ধুনীয়াকে পুলিটো একদম। ৰুব লাগিব ৰুই পেলাই এসপ্তাহ মান পানী দিব লাগে নেকি। পুলিটো মানে মৰি নাযাব।
এইটো কিমান ডাঙৰ হোৱা পাছত আহিলেগে
পুলিটো এ ৰোৱা তিনি বছৰ মানৰ পিছতে গুটি লাগে।
তিনিবছৰ পাছত
উম তিনি মা তিনিবছৰ মানৰ পাছতে গুটি লগা আৰম্ভ কৰিবই ধুনীয়াকে। চাফ চিকুণ কৰি থাকিব লাগিব। সময়ে সময়ে পানী দি থাকিব লাগিব পানীৰ বহুত প্ৰয়োজন মানে সেইটো কাৰণে। সময়ে সময়ে পানী দি পেলাই ধুনীয়াকে চাফ চিকুণ কৰি থাকিলে ধুনীয়াকে হৈ যাব। তাৰপিছত গুটি লাগিব গুটি কাটিব লাগিব।
কম পানী দিলেতো নহ'ব ন পানী দিলে বেছি পানীয়ে দিব লাগিব।
অ পানী সৰহকে পানী দিব লাগিব মানে পুলিটো যিমান পানী প্ৰয়োজন সিমানেই দিব লাগিব আও বেছি দিনটোত বুলি নহয় ইনে ঘূঞে ঘূঞয়ে পাইপ লগাই থৈ দিব পাৰি ন। আজিকালিনো কি অত্যাধুনিক সা সজুলি ওলাই গ'ল। মটৰ পা পানী টেংকিত লগাই পেলাই টেংকিৰ পৰা পাইপ লগাই থৈ দিলেই হ'ল। গোইয়ে গোইয়ে।
অ অঁ।
সওকে ফুটা এটা উলিয়াবলে পাৰিব।
সেইটো কৰিলে লাভ লাভ কেনেকুৱা ধৰণৰ লাভ হ'ব?
লাভ মানে অত্যাধিক ধৰণ লাভ আৱ। এতিয়া কুইণ্টেল সেই খেতিতো কুইণ্টেল এতিয়া, একৈশ শ নে ওঠৰশ হৈ আছে আও এটা গুটিতে ত্ৰিশ কেজি, পঁচিশ কেজি তেনেকে ওলায় এটা গুটিত।
এটা গুটিত?
অ, এটা পাম অইল' গুটি তে ত্ৰিশ কেজি পঁচিশ কেজিকৈ ৱেইট মাই। ওজন হয় মানে। এ ত্ৰিশ কেজি পঁচিছ কিমান এক এক
কি এইটো কিমান দিনৰ মুৰে মুৰে গুটি কাটিব পাৰি?
সেটো এসপ্তাহৰ মুৰে মুৰে গুটি কাটিব পাৰি।
এসপ্তাহ মুৰে মুৰে?
অ। এ গুটি লাগেই নহয় গুটি লাগে, গুটি পকে গুটি পকাৰ সময়তে কাটি দিব লাগে। ভাল হ'ব যদি এনেকে কৰ, তেনেকে কৰিলে বহুত ভাল হ'ব। কাৰণ অসমীয়া মানুহ হিচাপে যদি এইবোৰ খেতি এইবোৰকে নকৰ ইয়াত থাকি পেলাই, নহ'লে কি কৰিবিনো?
তাকে কৰিম বুলি ভাবিলো। মই বোলো কেনেকে কৰা হয়, পদ্ধতিটো কেনেকুৱা ধৰণৰ কি কথা বোলো অলপ।
অ' অ'। সেইটো আজিকালি চৰকাৰী বিভিন্ন ধৰণৰ সা সুবিধা চাবচিডি থাকে নহয়। তেনেকুৱা ধৰণৰ কিবা পাইছ নে কি? যদি পাইছ কৰিলে সেইটোপা কৰিলে লাভ হ'ব চৰকাৰে বহুত চাবচিডি থাকে আজিকালি। বহুত সুবিধা
তেনে এপ্লাই কৰিছ? আবেদন কৰিছ, তেনেকুৱা কাৰণে?
অ, কৰিছো।
অ, অ।
সে তেনেকুৱা চৰকাৰী সুবিধা আমাৰো তেনেকুৱা যে চৰকাৰৰ আবেদন কৰা আছিলে, চৰকাৰৰ সুবিধা পাই পেলাই তাৰ তেনেকেহে কৰা আছে। আমাৰ আছে আমাৰ কমেও দচ বিঘা বাৰ বিঘা মান মাটিত আছে। আকৌ এই ফালে অলপ উম বিছ বিঘা মান মাটিত আমাৰ চাহ খেতি লগাই থৈছো যে।
ইনে, বছৰেক মুওত কিমান মান উৎপাদন কৰিব পাৰিম বাৰু?
আ বহুত আৰু এই কিমান মান বুলি ক'ব নোৱাৰি। যত্ন কৰিলে ৰত্ন পায় বুলি কথা এষাৰ আছে যে। যিমানে কষ্ট কৰিবি সিমানে ফলাফল ভাল হ'ব। গছ চাফ চিকুণ কৰি থাকিবি, গুটি ভালকে ৱেট মাৰিব। গছ জা বৰ হৈ যাব গোটি ৱেট নামাৰিব।
অঁ
চাহ বাগানৰ নিচিনা, চাহ বাগানত যেনেকে লাগিলে পাত ওলাই নালাগিলে পাত নোলায় সেয়াই, সেইটো ষ্টাইলত।
চাহ খেতি কেনেকে কৰে?
চাহ খেতি আৰু কি? ধুনীয়াকে পুলি চুলি ৰুই মেলি কৰিব লাগে আৰু
অকৌ মাজে মাজে মা মাজে মাজে কলম দি থাকিব লাগিব মানে।
কলম দিয়া এবছৰ এবাৰে কলম দিব লাগে। এতিয়া এতিয়া পুৰা পাতৰ চিজন পাতৰ মানে সময় হৈ আছে এতিয়া। পুৰা পাত চিঙি আছে এতিয়া আমাৰ এইটো চাইদে, এক কেজি পাতৰ দাম বিশ টকা বিয়াল্লিছ টকা কে চল্লিশ টকা বিয়াল্লিশ টকা তেনেকুৱা এক কেজি পাতৰ দাম।
হুম
নামনি নামনি অসম চাইদে পাটৰ দাম ক'ম কিন্তু। উজনি অস চাহপাতৰ মানে বহুত লাভজনক খেতি। আমাৰ ইয়াত প্ৰত্যেক ঘৰ মানুহতে উম মিনিমাম মানে আশী শতাংশ মানুহ ঘৰত চাহ বাগান আছে। প্ৰত্যেক ঘৰ মানুহতে চাহ বাগান আছে বুলিয়ে কব পাৰি, আশী শতাংশ বুলি কলো নহয়। দুজোপা হ'লেও দুজোপা হ'লেও চাহ গছ আছ, আৰু আজিকালি দেখোন চব বস্তু টো ভেজালেই, চাহ কিমান ভেজাল, কিমান বেয়কে চাহ উৎপাদন হয়। এতিয়া আমাক ঘৰতে যদি চাহ বনাই পেলাই গ্ৰীণ টি বনোৱা হয়, ঘৰ চাহপাতকেইটা ছিঙি আনিলছে চিঙি আনি পেলাই ধুনীয়াকে শুকুৱোৱালি ৰ'দত, ৰ'দত শুকুৱাই পেলাই ধুনীয়াকে কেৰাহীখননত ভাজি দিলি সিহ গ্ৰীণ ট হৈ গুছি গ'ল, এতিয়া এক কেজি গ্ৰীণটিৰ দাম কমেও এক পোৱা গ্ৰীণ টিৰ নাম চৈধ্যশ নে কিমান, চৈধ্যশ নে পোন্ধৰশ। এক পোৱা এক কেজি দাম কিমান হ'ব নিজেই মানে অনুমান কৰ। তামুলৰ মাজে মাজে আকৌ চাহ লগাব পাৰি নহয় আমিান চ আম চাহ বাগান আছে যে চাহ বাগানৰ বাগানত মাজে মাজে মানে তামুল লগাই আছে। এতিয়া এইফালে চাহ চাহ খেতি পৰাও উপাৰ্জনতটো হ'ল আকৌ পাৰ মৰিন পৰাও উপাৰ্জনটো হল। ফা মাৰি থাকিলে হ'ল। দুইজোপা গছত যেতিয়া সাৰাৰেই লাগে দুইজোপা গছকে সাৰ মাৰি থাকিলে হ'ল। তহঁতৰ চ হেয়াৰ পাৰ মূল্যৰ মাজে মাজে চাহ খেতি লগাই দিবি। চাহ খেতি লগালে বহুত চাহ খেতিতও বহুত লাভজনক খেতি।
একেহে পদ্ধতিৰে হোৱা নাই।
পদ্ধতি একে মানে কি আৰু চাফ চিকুণ সেইাই আৰু।
চাফ চিকুণ কৰি থ'ব লাগিব সময়ত পাতটো ছিঙিব লাগিব।
সময়ত পাতটো চিঙিব লাগিব, পাত এক কৰিব শেষ দুদিনৰ মূৰত মানে এক বাগান খখন কি আৰু ৰিগুলা পাট সিং এতিয়াতো ৰিগুলাত মানে সদায় পাট চিঙা অ বতৰ আৰু এতিয়া। আমাৰো পাতৰ খটিয়ে নাই ৰেগুলাৰ পাতি।
অঁ তাকে হে কৰিম বুলি ভাবিছো।
বাহিৰত। চৰকাৰী চাকৰি পালো ভালেই কিন্তু চৰকাৰী চাকৰি নাপালে। ব্যৱসায়ত পইচা আছে কিন্তু চৰকাৰী চাকৰি এটা লাইফটো ধুনীয়াকে মানে
দৰমহাতকে ব্যৱসায় দৰমহা বেছি হে।
অ।
ব্যৱসায় কৰিলে যেনিবা লাইফটো আনন্দ কৰিব পাৰি, ফূৰ্তি কৰিব পাৰি।
উম।
চৰকাৰী চাকৰি কৰিলেও আনন্দ কৰিব পাৰি। কিন্তু বাকী তহঁতৰ, বাকী তহঁতৰ সেয়া এই কিবা হেৰিয়া মূ্গা কিবা আছিলে নহয় এতিয়া আছে নে নাই?
আ আ, আছে।
অ অ
আমাৰ চলি আছে ব্যৱসায়, ধুনীয়াকে ঠিক থাক।
ঠিক থাক চলি আছে, অ সেই চব প্ৰধান কিবা তিবিম্ব পাইছিলো তোৰ মোক পেজত
হে?
এয়া ফেচবুকত মানে প্ৰতিবিম্ব এখন পাইছিলো সেই ক'বালৈ যোৱা ক'ত ভ্ৰমণ কৰিবলৈ গৈছিলি? ইয়াতে সেই লা লাডাখফালে গৈছিলি নেকি?
ই হিহ, অৰুণাচল - অৰুণাচল।
অহ।
এতিয়া চামাৰ ভেকেচন নহয় জানো?
অ।
এতিয়াতো চব ফুৰিবলে যাব এতিয়া চব। চব য'ত যেনেকে পাইছে চব
আচলতে এইটো জিৰলে মোক গৈছিলো বাৰু আজি অলপ দিন আগত ভ্ৰমণত।
ভ্ৰমণ, ভ্ৰমণ বুলি নহয় আৰু মানে ভাল লাগিলে। দেই গৈ যায়। একদম ইমান সুন্দৰ তোমাৰ সুন্দৰ জেগা নহয়। অত্যাধিক মানে আমাৰ ইয়াত ইমান গৰম তাত ইমান ঠাণ্ডা। গছ-গছনি ইমান কিন্তু এ আজিকালি
জলাবই নিমিলে।
এতিয়াও গছ-গছনি কাটি বহুত ধং স কৰিছে, পাহাৰবোৰ কাটি ধ্বংস কৰিছে তাৰ ফলত ভূমিস্খলন হৈছে, গছ কাটিছে, গছ কটা ফলত ভূমিস্খলন হৈছে। সেয়া পৰহি দিনাখন, সেয়া ইমান পানী আহি গোটেই অৰুণাচলৰ ঘৰ-দুৱাৰ ভাঙি লৈ গ'ল। চব পাক কৃতিক দুৰ্যোগে। তেনেকুৱাত আকৌ ফুৰিবলৈ যাবলৈও ভয় লাগে।
ভয় লাগে হ'লও। লগ-বন্ধুবিলাক ফুৰিব ওলাই যাব লাগে, মনটোত শান্তি লাগে। ফুৰিব লাগে বুলি এনি টাইম নহয় আৰু সেইবুলি যেতিয়া সময় পায় তে তিয়াই সুবিধা হ'লে নোযোৱা - নোযোৱা ঠাইবিলাকত যাব লাগে।
নোযোৱা নোযোৱা জেগাবিলাকত যাব লাগে তেতিয়া চিনি পোৱা হয়।
জাং টুমজাং পিকত গৈছিলোঁ নহয় টুমজাং পিকত বহুত ভাল টুমজাং পিক মানে কি আৰু মানে, কষ্ট কষ্ট আছে দেই একদম চিৰি দি বগাই গৈ উঠি তালে গৈ উঠা উঠা মেলা আকৌ বাইকত তেলৰ খৰচো আছে। কিমান খিনি প্ৰয়োজন খোৱা বোৱা নিজৰেই হ'লেও মানে অৱসৰ অভিনন্দন বুলি কথা এষাৰ আছে যে অৱসৰ অভিনন্দন কৰা হ'ল আৰু।
সেইটোৱেই অৱসৰ অভিনন্দন উম। লগ-বন্ধু পালে তেনেকে যাব লাগে।
এবাৰ এই চেঁচা বুলি জেগা এটা আছে চেঁ- তালে যোৱা প্ৰগ্ৰেম পাতি আছো লগে গৰমটো বেছি হ'লে তালে যাব লাগিব তাত মানে এটা জলপ্ৰপাত আছে সেই জলপ্ৰপাতটোলে তাত গা ধুবলে যাব লাগিব।
আমাৰ আ আমাৰ অৰুণাচললৈ যোৱা প্ৰগ্ৰেম এটা চলি আছে দেই।
অ অ
হেৰি কেতিয়া যোৱা হয় হ'ব ছজনীমান গোট খাই‌ লৈ পেনিয়েই
আৰু পোন্ধৰ-বিছ দিনমানৰ পাছত
অহ আমি সেই মই সেয়ালে যোৱা আমাৰ মানে লোৱা পাঁচ-ছটামান গোট খাই পেলাই তালে যোৱা এটা আলোচনা চলি আছে। বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা কমেও বিশ-পঁচিশ কিলোমিটাৰ মান দূৰত তে অৱস্থিত অৰুণাচল অৰুণাচল চাইডে আছে বাৰু। জলপ্ৰপাতটো দূৰ আছে বহুত দূৰ খোজ কাঢ়িব লাগে। কমেও পাঁচ কিলোমিটাৰৰ ওপৰত খোজকাঢ়িব লাগে। অহ ইমান দূৰ ইয়াত বাইক ইয়া অ ইয়াত বাইক থৈ পেলাই সিমানতো খোজকাঢ়ি যাব লাগে ভাল লাগে। উম বাইক তালে একেবাৰে ভিতৰলে নাযায়গে মানে তাত গোটেই শিল, নদী নদী মাজদিহে যাবগে লাগে। মানুহ চাইছে এ সৰহ।
জলপ্ৰপাতৰ এতিয়া গৰমত
চলিলেও পৰিৱৰ্তন হ'ল ৰূপান্তৰ হ'ল বনভোজ স্তলিলে উম
গৰমত পুৰা ভাল লাগিব চাগে এতিয়া গৈ
এতিয়াহে ভাল হ'ব একদম পুৰা
উম
গৰম দিনত আও যাব